হেল্ল'
হ্ল'
অ কি ক পাইছো পাইছো কি কৰিছ চা গৰম কেনেকুৱা তোমালোকৰ তাত
গৰমৰ কথানো কি কম বহুত
গা ধুই আহিছো আহি অকমান বহিছো বোলো তোমাৰ খবৰ এটা লওঁ
ভালে কৰিলা ময়ো ভাবিয়া আছিলো তোমাক ফোন এটা কৰিম বুলি
কে গা ঠিকে আছে তোমাৰ
উম গা ঠিকে আছে দিয়া
খোৱা বোৱা কৰিলা
খোৱা বোৱা খালো অলপ কিবা কিবি গৰমত খাবও মন নাযায় নহয় তেনেকে
ফল মূল খাবা খুব
অ এ তাকে খাব লাগিব তিয়হ খাব লাগিব
অ তিয় খাবা আম খাবা আম খাব মন যায়নে নাযায়
উম যা বহুত মন যায়
উম আম খাবা এই বতৰৰ ফলকেইটা খাবা এইটো সময়ত যি যি হয়
তাকে তুমি খাইছ নে নাই কিবা কিবি
আ আম আম আমাৰ ঘ কা ঘৰৰ কাষৰ মানুহ ঘৰত লাগিছে বহুত ধুনীয়া মিঠা আম সেয়া খাই আছো এইকেইদিন আমেই আম
হয় দিয়া বাকী বেলগ খোৱা বোৱা কৰিলা নে নাই চাহ খালা
নাই আজি মই ৰাতিপুৱাই বইল কৰি পেলাই ডিম খালো তাৰপিছত খোৱাই নাই চাহ খোৱা নাই এতিয়া মোৰ ক্লাছ আছে মানে ক্লাছ কৰাব যাব লাগিব তাৰ আগতে ভাত কেইটামান খাই যাম আৰু
অ কিমান বজাত যাবা তুমি ক্লাছ কৰিবলৈ
এটা বজাত যাম
অ দেৰটাৰ পৰা কিমান বজালে হয়
ওৱান ফৰ্টি ফাইভৰ পৰা মানে এটা পঞ্চলিচৰ পৰা ক্লাছ তোমাৰ আঢ়ৈটালৈ
অ ঠিকে আছে কৰি থাকিবা মনটোও ভাল লাগি থাকিব খালি গৰমৰ দিন কেইটাত অলপ ইমান কষ্ট হ'ব আৰু
বহুত বেছি কষ্ট যোৱা মানে মই হাইৱেটো দি যাব লাগে যে গোটেই ৰ'দটো উত্তম মুখতে পৰে তেনেকে গৈ থাকিব লাগে মোৰ ওচৰত ঘূৰাই যায়গৈ তাকে ভৰ দুপ পৰিয়াৰ সময়ত
তাত এ মানে কিবা নিৰ্দিষ্ট হেৰি আছে নে এ পোছাক আছে নে নে বেলেগ
কি কৈছা বুজি কোৱানাই
তাত মানে উম তুমি চাদৰ মেখেলা পিন্ধি যাব
নাই নাই নাই নাই তেওঁলোকে প্ৰথমে চাদৰ মেখেলাৰ কথা কৈছিলে তাৰ পিছত আমি যিকিজনী মহিলা মানে স্কুলখনতো এক্সট্ৰা ন স্কুলখনতো ইউনিফৰ্মেই দিছে কিন্তু হায়াৰ ছেকেণ্ডাৰী খন বেলেগকে খুলিছে তাত মানে প্ৰথমে শাৰী ক'লে আমিয়ে ক'লো মানে গৰমত অশান্তি কৈছে ঠিক আছে চুৰিদাৰ পিন্ধি আহিবা তেওঁলোক মানে বহুত ভাল হয় ফ্ৰেণ্ডলি হয় ন মানুহ কেইজন ত কলে হব খালি তোমালোকে ভালকে পিন্ধি আহিলেই হ'ল আৰু তাকে এতিয়া মোৰ তাত মানে তেনেকুৱা ৱা কলপ্লিট চুৰিদাৰ জোৰা নাই ন মই নিপিন্ধোৱে মই জিনচৰ লগত পিন্ধো ত' মইতো এতিয়া বহল জিনচ ৰ লগতে পিন্ধি গলোঁ ত দুদিনমান মোক বায়ে ক'লে এগৰাকী আছামিজৰ মিছেজে জিনচটো পিন্ধি নাহিবা নেকি? তেতিয়া আমাকো আকৌ পাৰিলে পিছত কেনচেল কৰিব দিব কিবা দি দিব ইউনিফৰ্ম চিউনিফৰ্ম শাড়ী চাড়ী মই কৈছো মই নিপিন্ধো হয় মানে এদিন প্লাজ পিন্ধি গলোঁ বাৰু তাৰপিছত মই কলো যে হ'ব মই নিপিন্ধো কিন্তু মোক দুযোৰ অৰ্ডাৰ দিছো কূৰ্তা প্লাজ আহি পা পোৱাৰ পিছৰ পৰাহে এতিয়া মোৰ বেলেগ নাই আৰু মানে
অ তেনেকে তুমি অৰ্ডাৰ দি দিবা তেতিয়া উম অৰ্ডাৰ দি দিলে টো হিচাপত পিন্ধি যাবা আৰু কাৰণ হয় জিনছটো পিন্ধি গ'লে অলপমান তুমি একো নকব পাৰা বেলেগে প কৈ দিব যে অ তেখেতে এনেকে পিন্ধি আহিছে নিজকে সৰু বুলিয়ে ভাবিছে
এনে ক ইমান খিনি অ এনে ইমান খিনি দিছেই মানে চুৰিদাৰ পিন্ধি আহিবা বুলি তাতে এ প্ৰথম প্ৰথম প্ৰথম কাৰণে হয়তো মানে এতিয়া ইমান এটা টা ষ্ট্ৰিক্ টিচাৰক কৰা নাই আৰু মানে এটা ফ্ৰেণ্ডলি এনভাইৰনমেন্ট দিছে যাতে সবে মিলি আগবঢ়াব পাৰে
পাছলে চাগে দিব আৰু নিয়ম
মোৰ সেইটো জীনছ বুলিও ধৰিব নোৱাৰি মানে একদম ব্লেক তাতে পুৰা বহলেও বহুত বহল মানে সি প্লাজতকেও বহল কিন্তু কি হয় হ'লেও মানে ধৰা‌ কাপোৰটো জিনচ ন আৰু মানে মই সেইটোৰ লগত কূৰ্তা পিন্ধি দুপাতটা এখন লৈ যাওঁ মানে ডিঙিত ত সেইটোৱে মানে ধৰ প্লা জ লগত পিন্ধিব দিছিলে মোৰ এটা প্লাজোয়ে আছিলে সেই প্লাজোটো মানে অকনমান বেয়া হৈ গ'ল সেই ইয়াৰ কাৰনে মই এটি লেগীনচো পিন্ধিব নোৱাৰি
অ নোৱাৰি তাত মানে অ ভৰি কেইটা টা হেৰি হৈ যায় ন
উম সেই কাৰণে সেই সেইকাৰণে ৰৈ আছো অহাৰ কাৰণে চুৰিদাৰ কেইযোৰ আহিলে পিন্ধি যাম
এইবাৰতো একদম নতুন একদম প্ৰথ ম চাম হয় ন
একদম প্ৰথম পোন্ধৰ তাৰিখৰ পৰা আৰম্ভ কৰিছে ক্লাছ পোন্ধৰ তাৰিখ মই ক্লাছ কৰাইছোগে একেবাৰে নতুন অহা বাৰৰ পৰা আকৌ আহিব
ছেকেণ্ড ইয়োৰ হৈ যাব ইহতি হয় এতিয়া ঠিকেই এনেকে গৈ থাকিলে ভাল এনেতো ৰহাতটো দুখন আছে চুকল্প আছে আৰু ৰিজনেঞ্চখন আছে এনে সিহঁতৰ এনে কি ড্ৰেচ টো কি হয় নো এ ল'ৰা ছোৱালীবোৰৰ
অ এ এটা হোৱাইট টি চাৰট টি চাৰ্ট টি চাৰ্ট আছে ল'ৰা ছোৱালী চব চবৰে আৰু এটা ব্লেক ফৰ্মেল পেনট অ টি চাৰ্ট টো বেক চাইডে ধৰা যে পাব্লিক স্কুল লিখা হৈ থাকে আৰু চাৰ চুজ আছে
অ ঠিকে আছে তেনেকে ল'ৰা ছোৱালী খিনি ভালকে ৰিজাল্টটো হ'লেই হ'ল হয়
সেইটোৱে মেইন কথা মোৰ প্ৰথমে ইকনমিক ওচৰত আছিলে তিনিজনী ছোৱালী তাৰ পিছত ভয় চাবজেক্টটোক ভয় কৰি কৰি চব পলালে এতিয়া মই কেৱল পঢ়াও এজনী ছো ছোৱালী আৰু তাই মানে চেনভেচেলছৰ আছে আছিলে এইটি নাইন পাৰ্চটেজ লৈ পাছ কৰা বহুত ছোৱালীজনী বহুত ভাল মানে আৰু তাই মানে টপাৰ তাইক ইকনমিকসটো লাগেই মানে আৰু মোৰ ভালেই হল আগতে মোৰ চিন্তা আছিল ইজনী ছোৱালীয়ে পাছে কৰিব নাইকেইজনীয়ে কাৰণ মই এটা টেষ্ট লৈছিলো তেষ্ট তাহাঁতে বিশ পঁচিছৰ এক এটাও পাব নোৱাৰিলে একো লিখিবই নাজানে একো এটা শব্দ লিখিব পাৰে সেইকেইজনী ছোৱালী ইকনমিক্স লবলৈ আহিছে অ সিহঁতেতো ফেইল কৰি দিব ফেইল কৰিলে মোৰ বদনাম হ'ব
যে মাষ্টৰণীজনীয়ে পঢ়ুৱোৱা নাই ভালকৈ
অ সিহঁতে ইকনমিক্স এৰি বিহুলৈ গুচি গ'ল বিহু লব পাৰে ইমান ভাল, আমাৰ সময়ত সেইবোৰ নাছিলে কালচাৰেল অ কালচাৰেলোও আছে এটা এটাক এইটো । কম্পালচৰি কৰি দিলে এটা কালচাৰেল মানে হেৰি ল'বই লাগিব ষ্টুডেন্ট এ। হায়াৰছেকেণ্ডৰী লেভেলত তে সিহঁতে বিহু দিছে ঢোল দিছে আটাই বিহু অ আমাৰ সময়ত থকাহঁতেন কিমান ভাল বিৰতি ললি হয় আমি
উম হয় দিয়া আৰু বেলেগ বেলেগো চাগে আছে? কিবা কিবি।
আছে আছে ধেৰ আছে কিবা কিবি। অ ত তাই বিহুলে গুচি গ'লগে। এতিয়া এজনী ছোৱালী আৰু তাইকে চাই আৰু মিছ আপুনি গুচি নযাবগে। মই কৈছো, মই আছোঁ যেতিয়ালৈকে তুমি আছা, তুমিও আকৌ বোলো টান পাইছা নে নাই নাই মিছ মই ভাল পাইছোঁ। মই পাৰিম ম মোৰ ভাল লাগিছে। মই বুজি পাইছোঁ। মই কৈছো ঠিক আছে। বাকী তেওঁতো গুচি গৈছে মই বেয়া পোৱা নাই। কাৰণ, তেওঁ একো লিখিব নোৱাৰে, ক্লাছত কিবা এটা কলেও লিখিব নোৱাৰে, পেইনটো লৈ বহি থাকে। এতিয়া মইনো কি গালি দিম ইমান ডাঙৰ হোৱাৰ পিছত। তই এতিয়া গুচি গৈছগে ভালে হৈছে।
তাৰ যিহঁতে, মন সি তাতে পঢ়াত
আৰু এনেও অ' সেইটোৱে চাইন্সতো ষ্টুডেন্ট মা তিনিটা। চাইঞ্চৰ তাৰে, অ' নতুন যে, তাতে আকৌ হেৰি সেই চাইঞ্চত তিনটা তাৰে সিহঁতৰ হেৰি আকৌ সিহঁতৰ টো কোনোবা কোনোবা চাবজেক্টত এটা এটা ষ্টুডেণ্ট ন'। যোনে ত' সিহঁতে চুজ কৰিছে চাবজেক্ট সেইটোত এটা এটাই পৰিব ত' একেই কথা। কোনো একো নাই, তাইকে ভালকে পঢ়াই তাই ভালকে মাৰ্কচ পালেই হ'ল আৰু।
উম, হয়। তেনেকুৱা হোৱাই ভাল। বাকী ইয়াৰ পৰা কিমান টাইমত ৱা! চাৰে বাৰটা মানত।
সেই নহয় নহয়, মোৰ ইয়াৰ পৰা মোক তালৈ চাৰি মিনিট। লাগে মাত্ৰ, স্কুটি লৈ গ'লে। অ'! মই ডেৰটা বজাত খাই বৈ ওলাই দিম আৰু গৈ পামগে, পাঁচ মিনিট বহিম, বহি ওৱান ফৰ্টি ফাইভত ক্লাছত সোমাই দিম আৰু।
উম! কিয়? ভালকে তাতে কৰি থাকা আৰু।
নাই নাই ভাল, এতিয়া তেওঁলোকে আগষ্টত ছিকিমলৈ নিয়াৰ কথা কৈছে গোটেই ষ্টাফ খিনিক।
উম, উম, যাবা অ' নিজৰ নিজৰ, ফালৰ পৰা আনিব মানে।
অ' মানে, তেওঁলোকে যোৱবাৰো ট্ৰিপ দিছিলে বোলে, দাৰ্জিলিঙ নে ক'লে নিছিলে স্কুল খিনিক। এতিয়া, হাইয়াৰ ছেকেণ্ডৰীখন খোলাৰ পিছত ষ্টাফ খিনিক আগষ্ট মানত ছিকিম নিয়াৰ কথা আছে বোলে। মানে, কিবা এটা কোনোবাই ধৰক কিবা এটা দিছে, এহেজাৰ বাৰশকে কিন্তু, বাকী চব খৰচ তেওঁলোকৰ পৰা দিব। এই এসপ্তাহ পাঁচ ছ দিনৰ কাৰণে নিব সেয়া। এ আৰু তেওঁলোকে শিক্ষক দিৱসত প্ৰতিজন টিচাৰ মেমক ৱাটছ আৰু বেগ গিফ্ট দিয়ে। বা মানে তেওঁলোকৰ পিনৰ যোনে খুলিছে তেওঁলোকৰ সৰ প
ঠিকে আছে ভালেই তেতিয়া হ'লে হয়, শুনা মতেতো গোটেই খিনি মই ভালেই পাইছো।
এ মই বোলো ঠিকে আছে। আৰু বহুত ফ্ৰেণ্ডলি তেওঁলোক বহুত ভাল মানে মানুহজন যোনজন মালিক সেই পিনৰ পৰা ঠিকে।
একো নাই। অ তাকেইতো নতুন কাৰনে চাগে মানে লৰা ছোৱালী কম আৰু লাহে লাহে যেতিয়া স্কুল খনৰ কথা এ মানে দেখি। ব ন শুনিব ৰিজাল্ট ভাল হলে তেতিয়া এনেও। বহুত ষ্টুডেণ্ট হৈ যাব তেতিয়া,
আছ হঠাৎ খুলিব লগা হৈ গল বোলে কোনো প্ৰিপচন নাছিলে হঠাত। হৈ গ'ল সেইকাৰণে মান তে। ল'ৰা-ছোৱালী গোটাবলৈও সময় নাপালে বোলে। যি যত দুজন নাজানো হঠাৎ। এ ইয়াৰ আগলৈকে স্কুল খনে আছিলে এতিয়া হঠাৎ। অ নহয়-নহয় এইবাৰ খুলিছে এইবাৰ খুলি কৈছে আমি বহুত কৰিব লগা হৈ গল আৰু এতিয়া টো কম্পালচৰি কৰি দিলে প্ৰতিখন স্কুলৰ উণ্ডাৰত এখন এখন কলে জুনিয়ৰ কলেজ মানে ইলেভেন টুৱেল্ভো খুলিবই লাগিব। ত তেওঁলোকে স্কুলখন খোলাৰ পিছতে এইখন আৰ্জেন কৰিব লগা হলে এই্তৈ তেওঁলোকে ল'ৰা ছোৱালীক গোটাবই টাইম নাপালে বোলে যত তেনেকে যোন আহিলে এঘৰ দুঘৰলে গৈ সেইখিনিয়ে আৰম্ভ কৰিলে অহা বাৰৰ পৰা বোলে ঘূৰিব কৰিব লাগিব তেনেকে বুলি কৈছে।
অ ঠিকে আছে তেতিয়াহলে
দিয়া হ'ব ন অ
উম-উম